হেল্লো'? অ' বাইদেউ কি কৰিছে?
মই কাপোৰ চিলাই আছিলো।
অ' কাপোৰ কি কাপোৰ?
এই বিয়া এখন আছে তাৰমানে, হেৰি তোলনি বিয়া আৰু বৰ বিয়া এখন আছিলে। সেই তাকে তাকে চাবৰ মেখেলা দিছিলে।
উম। অ', অ', অ', অ'। আপুনি হেৰি কাপোৰ কানি চিলাই থাকে ন?
অ', অ'।
অ', মেচিন কি মেচিন, ঘৰতে আনি লৈছেনে?
অ', ঘৰতে আনি লৈছোঁ, ঘৰতে আছে।
অ', ভালেই কৰিছে দিয়ক, অ'। তেতিয়াহ'লে হেৰিনে, এ কি বুলি কয়, চব কাপোৰে চিলাই আৰু ন' আপু
অ', চবেই, চব কাপোৰে চিলাওঁ। মানে ব্লাউজ, মেখেলা, ইউনিফম অ', চিলাওঁ চিলাওঁ, চিলাওঁ।
সেইবোৰো চিলাই ন? অ', সেইবোৰ মই মানে হেৰি এই ছোৱালীজনীৰ চাৰ্ট, চাৰ্ট এটা চিলাব লাগিছিলে, মানে ইস্কুলৰ ইউনিফৰ্মৰ আৰু। অ', সেই তাকে, আপোনাক কম বুলি ফোন কৰিছিলোঁ।
অ'।
অ', হেৰি চিলাব পাৰে যদি, মানে আপুন-আপুনি আপোনাৰ তাতো কাপোৰ থাকেনে, নে মই কিনি লৈ যাব লাগিব?
মোৰ তাতো আছে, তোমাৰ কেনেকুৱা লাগে কাপোৰ তুমি চাই পেলাই নিজে কিনি ল'ব পাৰিবা। ইয়াতো কিনিব পাৰিবা, কটনো আছে।
কপাহী কাপোৰৰ যে, যি টো সেইটো মানে চাৰ্ট, বগা চাৰ্টতৰ কাপোৰ আছে আ? আছে, অ', এতিয়া আপোনাক মই কেনেকে লগ পাম গ'লে?
মই তোমাক এড্ৰেছটো দি দিম। তুমি আহিবা, হোৱাটছএপতে দি দিম নহ'লে।
অ'। আপুনি কাৰবাক শিকায়োনে? নে আপুনি নিজে কৰে, নে, আপোনাৰ লগত আৰু মানুহ আছে?
মানুহ আছে, মই মানে কি এতিয়া মই ব্লাউজখিনি মই নিজে চিলাওঁ, বাক কিখিনি মই দহি বান্ধা হওঁক, ফলচ লগোৱা হওঁক, বেলেগ মানুহ লগাই দিওঁ।
তেতিয়া তাৰমানে হেৰি হৈ যায় আৰু, কামটো সহজ হৈ সোনকালে উলিয়াই দিব। পৰা যায় আৰু, কাপোৰ খিনিয়ে সোন সোনকালে উলিয়াই দিব পাৰিলে ধৰা, মানে মানুহো তেতিয়া আ সোনকালে মানুহজনীক দিলোঁ, পতক কে উলিয়াই দিলে বুলি পেলাই, মানুহখিনিও আহি পেলাই মানে ভাল পায় আৰু, কাপোৰ তেতিয়া মানে মই বেছিকে পাওঁ আৰু। কামবিলাক, কামটো বেছিকে পোৱাৰ লগতহে লাগে নহয় জানোঁ? আমি যিমান সোনকালে উলিয়াই দিব পাৰোঁ, সিমান সোনকালে মানুহে ভাল পায়।
অ', ছোৱালী কিজনীক কি হিচাপ ৰাখিছে? আপুনি হেৰি দৰমহা হিচাপে নে, কাপোৰ যিমান কৰিব পাৰে তেনেকে পইচ
কাপোৰ, কাপোৰ কৰাৰ লগতহে পইচাটো।
অ', মানে যিমান পায় আৰু। অ', কেইজনীমান আছে ছোৱালী?
দুজনী আছে।
আপুনি শিকাই লৈছেনে সিহঁতক? নে সিহঁতে জানি পে
মই সিহঁতক শিকাই লৈছোঁ, শিকাই লৈছোঁ মানে কি ব্লাজটো শিকাব শিকোৱা নাই, সিহঁতে শিক শিকিবলৈ বিচৰাও নাই, ময়ো শিকোৱা নাই ব্লাউজটো। মানে তেওঁলোকে মানে, চাদৰ ফলচ চিলোৱা
অ'।
বা এ মেখেলা, চেখেলা চিলোৱা। দহি বান্ধা, কিবা ব্লাউজৰ বা মানে হাত চিলাইতো যে, আমি বুকুৰ সেইখিনিত বা কঁকালৰ এইখিনিত যে, আমি হাত চিলাইটো দিওঁ অ', সেইটো মানে সিহঁতে নিজে চিলাই আৰু। সিহঁতক চিলাবলৈ দিও, বাকীখিনি মইয়ে কৰোঁ।
অ, তাৰমানে এ আমাৰ খুৰী এগৰাকীও আছিলে তেনেকে মানে শিকো বুলি ভাবিছিলে তেতিয়া অ, মোক মানে কৈছিলে আৰু এনেকে সুবিধা হলে আপোনালোকৰ সেইখিনিতো বেছি দূৰো নহ'ব শিকিবলৈ যাবলৈও সুবিধা হব তেওঁ যেতিয়াই মন যায় তেতিয়াই যাব পাৰিব ধৰক ন
উম, উম।
আবেলিহে যাওঁ, নাই বোলে আজি এনেকে যাওঁ, তেনেকেতো একো অসুবিধা নহয়?
নাই অ, অসুবিধা নাই, তেওঁ আহিব পাৰিব।
অ।
তেওঁ আহি কৰি লৈ পেলাই আমাৰ ইয়াতে শিকিলে আমি চাৰ্টিফিকেটো দি দিম তেতিয়া তেওঁ সেইটো চাৰ্টিফিকেটত আকৌ বেলেগ এটা কামো তেওঁ নিজে পাব, তেনেকুৱা নিচিনা। বেলেগতো কৰি ল'ব
কি মানে হেৰি এইয়া চাৰ্টিফিকেটো দিব পাৰে যে কেনেকুৱা চৰকাৰৰ লগত মানে আপোনালোকৰ হেৰি আছে?
হয়, হয়।
সংযোগ আছে মানে।
অ।
অ। তেতিয়াহ'লে ভাল কথাহে ন, তাতে কলে যদি চাৰ্টিফিকেটখনো যদি আপোনালোকে দিব পাৰে,
উম, উম।
অ। তেওঁ ইমান খিনি হেৰি কৰিব নালাগে তেতিয়া তেওঁ নিজাকেও এখন খুলিবলৈ সুবিধা হব।
অ, সুবিধা এটা হয় বা বেলেগৰ দোকানতো সেই চাৰ্টিফিকেটখন দিলে কিবা এন জি অ' তাতো তেওঁ সেই ধুনীয়াকে চিটটো পাই যায় আৰু।
অ, তেওঁ মানে সেইটো সেইটো এটা তেওঁ মানে জীৱিকা নিৰ্বাহক পথ হিচাপে তেনেকে হৈ যাবগৈ ন পিছলৈ? অ, তাকেহে মই মানে হেৰি অ ভাবিছিলোঁ কথা, শুনি আছোঁ বাৰু মানুহৰ মুখত আপোনাৰ তাত এনেকে কৰিলে হয় বুলি।
অ অ মানে আহে প্ৰায় মানুহে আহে বাৰু
অঁ
উম, বহুত মানুহ আহিছে, শিকিছে, গৈছে তেনেকে আছে।
অ অ ঠিকে আছে দিয়ক ন তেনেকে হ'লে ভাল কথাহে।
অ অ।
উম আপোনাৰো কিবা এটা হৈ থাকে ওলাই থাকে তেওঁলোকেতো পইচা পেলাই শিকি শিকিব লাগিব ব
তেওঁৰ প্ৰথম পইচাটো মানে তেওঁলোকে যদি শিকিম বুলি ভাবে চাৰ্টিফিকেট খনৰ নামত তেওঁলোক চাৰ্টিফিকেট খন যেতিয়া নিব তেতিয়া আমাক তিনি হাজাৰ টকা এটা দি থৈ যাব লাগিব।
তিনি হেজাৰ টকা এটা মানে আপুনি যে ইমান খিনি শিকালে
অ শিকোৱা বিনিময়ত অ শি শিকোৱা বিনিময়তে হওক বা বা তেওঁ জা নিজে আগতীয়াকে যদি আহি পেলাই দিয়ে তেতিয়াহলে আমাৰ তেওঁ শিকি কৰি লৈ পেলাই যেতিয়াই যাওঁ বুলি কয় আমি তেতিয়াই চাৰ্টিফিকেটখন দি পেলাই পঠাব পাৰো আৰু যদি মানে কি তেওঁ বোলে মই শিকিয়ে থাকিম বা ইয়াতে কৰিয়ে থাকিম মোক চাৰ্টিফিকেটখন তেতিয়া নালাগে তেওঁ এবছৰ শিকে, দেৰ বছৰ শিকে তেওঁৰ কথা তেওঁ যেতিয়া ওলাই যাব আমাৰ তিনি হাজাৰ টকা দিব চাৰ্টিফিকেন লৈ পেলাই যাব তেনেকোৱা নিচিনা তাৰমানে।
অ মানে যিয়ে নহওক ধৰক আপোনাৰো কাম এটা সহায় হৈ থাকে ন তাতে থাকিলে আৰু তেওঁ শিকাতো হৈ থাকে
অ তেওঁ শিকিলে মোৰো কিবা এটা আজৰি এটা পালো আমিও সাংসাৰিক মানুহে নহয় জানো
অ অ
তেনেকোৱাকে হ'লে তাৰমানে আমাৰো কাম বন কৰি পেলাই আজৰি মই আজৰি হোৱালে তেওঁলোক আহি পেলাই মোৰ যিখিনি মানে কৰিবলগীয়া কাম তেওঁলোকে আহি পেলাই কৰি দিলেহি তেওঁলোক আগতীয়াকৈ ইয়ালে আহিব লাগে বোলে তেওঁলোকে মানে অলপ সোনকালে আজৰি হৈ যায়।
অ অ
তেওঁলোকে আহি পেলাই মোৰ সেইখিনি কৰি দিলে মই মানে বেছি টাইম মই মানে ইমান বহিব নালাগে আও তেওঁলোকে লাগি কৰি থাকে আৰু মই কাপোৰ আনা কিবা আনাা সেইখিনিত মই মানে সেই কৰি থাকো আও
অ সেইখিনি চি টেনচন আপুনি ল'ব লাগে আৰু অ
দিব সেইবিলাক গতিকে তেওঁলোকেতো আনি নিদিব হয় নাই
আনি নিদিব অ
অ এতিয়া মোক দৰকাৰ ময়ে আনি কৰি দিব লাগিব সিহঁতে সেইখিনি তাৰপিছত কৰিবহে পাৰিব।
অ ঠিকে আছে আপুনি তেনেকে যদি কোনোবা তেনেকোৱা গাঁৱৰ ছোৱালী তোৱালীকো শিকাই ল'ব পাৰে দিয়ক চোন আপোনাৰ এটা পুণ্য কাম হৈ আছে তেতিয়াহলে নহয় জানো
উম তেনেকে কৰি আছো আও এতিয়া এতিয়া ইয়াৰ পৰা আমাৰ ইয়াৰ পৰাই ওলাই পেলাই গৈছে দহ বাৰজনীমান ছোৱালী
অ
ছোৱালী বোৱাৰী তেওঁলোকে আকৌ মিচিন আনে, আকৌ ঘৰতে তেওঁলোকে আকৌ মানে নি যে চিলাবলে শিকিছেগে আৰু উ নতুনকে
অ ঠিকে আছে তেওঁলোকেও নিজে কিবা এ টা আৰম্ভ কৰিছে তেওঁলোকৰো শিকিছে যিহেতু তেওঁলোকে শিকি পেলাই কিবা এটা কৰিম বুলিহে শিকিবলৈ আহি ছিলে নহয় জানো গতিকে তেওঁলোকে এতিয়া নিজাকে কিবা এটা কৰিবলৈ আগবাঢ়ি যাব পাৰিছে সেই সেইখিনিত আপুনি ইমানখিনি সহায় কৰিছে এইটো ভাল কথা।
অ অ
উ মই শুনি ভাল পাইছো বাৰু ঠিক আছে মই আমাক খুুৰিক বা মই ক'ম কথাষাৰ যে এনেকোৱা তেনেকোৱা এনে মাহিলী একো আপোনাক দিব নালাগে
অ সিপাৰে অ
মাহিলী দিব নালাগে
মাহিলী দিব নালাগে তাৰমানে সেইটো মই কিয় নলও চবৰে সুবিধা অসুবিধা কথা এটা থাকে হয় মানে এতিয়া আমি যদি মানে কি যিখিনি মানুহে শিকিবলে আহে তেওঁলোকৰ আৰ্থিক অৱস্থাটো আমি চাই ল'ব লাগিব নেকি?
চাই লব লাগিব অ। অ আপুনি মানে হেৰি সেইখিনি সহায় নিজা নিজা ববীয়াকে সহায় কৰিছে নহয় জানো?
অ সেই তেওঁলোকে যদি মোক তেনেকে মই মাহিলী পাঁচশ বা এহেজাৰ এটা কৈ পেলাই ল'ব পাৰো কিন্তু তেওঁলোকে সেইটো দিবলৈ তেওঁলোকৰ সুবিধাটো থাকিব লাগিব মোৰ লগত যদি কৰিয়ে থাকে মইনো সেইটো পইচাটো লম কৰ পা
অ অ সেইটো এটা হয় বাৰু
ক' পৰা সেইটো কাৰণে আৰু।
অ অ
উ
ভালেই কৰিছে দিয়ক আপুনি বুইছে। মানুহখিনিৰ অৱস্থাটো চাই পেলাই কিছুমান নহয় কিছুমানৰ তাত মানে গ'লে কি হয় জানেনে এ ভালকে নি শিকাই আকৌ এনেকুৱা মানে পইচা চইচা দিব নোৱাৰিলে ৰাফকে কয় অকমান টানকে কৈ দিয়ে মানুহৰ মনত আঘাতো লাগে দিয়কচোন নহয় জানো আৰু দুখীয়া মানুহ খিনিয়ে সময়মত পইচাটো দিব নোৱাৰিবও পাৰে সেইটো কাৰণে তেওঁলোকে কিবা এটা কৰি নিজৰ জীৱনতো জীয়াম বুলি আগুৱাই আহে এনেকে হয়নে
অ হয় বাৰু
গতিকে আপুনি এই ক্ষেত্ৰত কিন্তু ভাল কাম এটা কৰি আছে।
উম উম
এনে আপুনি কোনোবা এন জি অ' চেন জি অ' লগত যোগাযোগ ৰাখে নে?
মই এয়া আৰ চি টিৰ লগত কেতিয়াবা মাজে মাজে যোগাযোগটো কৰো আৰ চি টি মানে মৰিগাঁওতে আছে তাতে শিকাব যাব লাগে যে।
অ অ
তাত গ'লে ধৰা মোৰ সেইপিনৰ পৰা মই কিবা এটা পালো তাত যদি মই যাওঁ
অ বাৰু যিয়ে নহওক তথাপিতো আপুনি ইমান খিনি কৰি আছে যেতিয়া ভগৱানে আপোনাক কাৰণে ভালেই কিবা এটা কৰিব দিয়ক আপোনাৰ ভাল হ'ব কাৰণ আপুনি ইমান অ অ দুখীয়া আৰ্থিক অৱস্থা যিখিনি দুৰ্বল আৰু সেইখিনিক আপুনি বেছি সংস্থাপনটো দিয়াত বেছি গুৰুত্ব দিয়ে নহয় জানো?
অ সেইটো হয় বাৰু তাৰমানে তেওঁলোকে নিজে কিবা এটা স্বাৱলম্বী হৈ পেলাই তেওঁলোকে নিজ জে ঘৰখন চলাওক তেওঁলোকে নিজে চলক
অ হয় হয়
আজি-কালি মানুহকটো মানুহে একো বয় বস্তু দি পেলাই কাৰো পৰা একো মান বঁটা নাপায়েই। চবেই দেখি কিবা এটা নহয় কিবা এটা কৈয়ে দিয়ে নহয় জানো ক'পা নো দিব কিনো কৰিব তেওঁলোকে এনেকে কৰি পেলাই কিবা এটা কৰিলে তেতিয়া তোমাৰ পৰা কিবা এটা আনিলেও তেতিয়া তাই অ হয় দে তাই বিচাৰিছে এতিয়া দিওঁ তাই কিবা এটা কৰি আছে দিব আমাৰ পিছত তেনেকৈ পেলাইও ভাবিব পাৰে তেতিয়া তেতিয়া মানে তেওঁলোকৰ মানে তেওঁলোকৰ সুবিধাৰ কাৰণে মই এইটো কৰিছো বাৰু।
উম উম উম ৱাহ ভালেই কৰিছে দিয়ক আপুনি। ভালেই কৰিছে অ' ঠিক আছে, মই আপোনাৰ লগত পিছত কথা পাতিম দিয়ক দেই অ' অ' হ'ব দিয়ক।